কি কৈছা।
শুনিছ নে।
শুনি আছো শুনি আছো কি কৰিছা।
হেল্ল'।
অ, মই শুনি আছো। কি কৰি আছা বোলো? কি কৰি আছা তুমি?
ও মই চাহ
চাহ বনাই আছা ন? বাকী খবৰ খাত কোৱাচোন বাৰু তোমাৰ? খবৰ খাতিবোৰ ভালনে?
তোমাৰ?
এ মোৰ কিনো ভাল-বেয়া? কি আছে এই গৰমত ম তোমাক ম তোমাক এই গেলা গৰমত মোৰ ভাল বুলিও ক'ব নোৱাৰোঁ, বেয়া বুলিও ক'ব নোৱাৰোঁ। ইমান গেলা গৰম অ বাপ
ই আমাৰ ফালে ইমান ধুনীয়া বতৰ।
এই কি তোমালোকৰ ফালে ৰ'দ দিয়া নাই নেকি দিনটো?
ফেম নহলে নহয়য়ে।
উম, আকৌ বোলে ৰ'দ নাই দেই। ইফালে মংগলগ্ৰহৰ পানী নিচিনা কৰিছে।
বহুত ৰ'দ অ কবলে মানে ভাষাই নাই আও।
অ, এই হেৰি নহয় লোৱা
এ লৰা মাজতে তোমাৰ কিনো ক'বা দেহা বেয়া হৈছিলে নহয়। এতিয়া অকমান ভাল পাইছ ছে বাও।
অ, এতিয়া ভাল পাইছে ন সি?
তেওঁ।
অ, এই গৰমটো কাৰণে অকমান চাই মেলি থাকিবা আকৌ। এই জাহান তাহান বোৰ নোখোৱাবা। আৰু এই পানী-চানী বোৰ অলপ পানী-চানী বোৰ অলপমান খুৱাই থাকিবা দেই।
অঁ পানী অকল তোমাৰ কিনো কৈছো এই দেহা বেয়া পৰা অকল পানীকে খাই থাকিব লাগে বেলেগ একো নেখায়।
অঁ অঁ খাওক খাওক বেলেগ একো নাখালেও খাবও লাগে কিন্তু এই পানীতো- একে ৰাহে খুৱাবা।
অঁ অকল পানী, পানী, পানী বাদে বেলেগ।
এই ফল-মূল অলপ খোৱাবাহিচোন। ফল-মূল অলপ খোৱালে ভাল পাব মানে ভালকে থাকিব পাৰিব। যদি মানে তোমাৰ ভাত-পানী এইবোৰ খাবলৈ মন নাই কয় তৰমুজ আপেল, এতিয়া কমলা মানে সুমথিয়া টাইপ তেনেকুৱা বস্তুবোৰ খোৱাবাচোন।
গম পাইছো অ। তাৰ আকৌ মন গ'লেহে খাই, মন নগলে নাখায় নহয়। এনেই আনি মেলি দিওঁ বাৰু আমি।
অ, এই সি একদম খাবলে মন নকৰে। আকৌ ল'ৰাটো সেই আগৰ পৰাহে দেখিছোৱে নহয়। একো খাবলৈ মন নকৰে। কিন্তু খুৱাব লাগিব ন' যিমান যি হ'লেও এই গেলা গৰমত নহ'লে
উম, নেখালে দুৰ্বল হয়। এতিয়া তোমাৰ ইমান গৰমত মানে ভাল মানুহে দুৰ্বল হৈ গৈছে।
অ, আৰু আমি ডাঙৰে সহ্য কৰিব পৰা নাই। সি সৰুটোৱে ক'ৰ পৰা পাৰিব ইমান সহ্য কৰিব।
উম, তেতিয়া হ'লে নেখাই নবই পেলাই ভাবাচোন আৰু।
অ, কেনেকে থকাটো বৰ কষ্টকৰ হ'ব দেই।
তাকে। বাকী তোমালোকৰ ঘৰত ভালেই নহয়?
ঘৰত ভাল, ভাল। এই দেতাহে গাটো ইমান এটা ভাল নহয়।
অ, বহুত দিন হ'ল তোমালোকৰ খবৰ-খাতি এটাও পোৱা নাই মই। বোলো কি হ'ল?
এ' গৰমৰ কাৰণে ইমান এটা ওলাই যোৱাও নহয়।
সেইটো হয় বাৰু ই যিহে গৰম দিয়ে নহয়। ত' মানে বাহিৰলৈ ওলাব বাহিৰলৈ ওলাব লৈকে চিন্তা লাগে।
সঁচাকে ঔ এই ৰাতিপুৱা শুই উঠি যেতিয়া মই ৰাতিপুৱা যে ছটা মান ল'ৰা- ছোৱলী আছে এই সেইকেইটা পঢ়িবলৈ যে আহে- মই সেইহেন কেইটাক পঢ়াবলৈ যেতিয়া উঠো বাঃ বে একদম বেলিতো তেতিয়াই চকুত- একদম লগা দি লাগে।
ওপাই আৰু কেলে ইমান গৰম দিছে নহয় আৰু গৰমত মানুহ বিলাক- খুব মানুহ বেমাৰী হৈছে।
অঁ বেমাৰ হবও তুমি ইমান গৰম। মই কিন্তু যিমান দিন- তো মোৰ মনত আছে মানে- ইমান গৰম কিন্তু এইবাৰ'হে পাইছো আকৌ। ইমান গৰম মই পোৱা নাছিলো দেই।
সচাকে এফালৰ পৰা ভাবো বৰষুণ দিলে ভাবো ৰ'দ দিয়াই ভাল কিন্তু এফালৰ পৰা চাবলৈ গ'লে- বৰষুণ দিয়াই ভালো অ।
অ সচাকে বৰষুণ দিয়াই ভাল। মানে এতিয়া এটা কৈছোৱেই বাৰু বৰষুণ দিয়াই ভাল বুলি মানে জোখত থাকিব লাগে বতৰটো এনেকে তোমাৰ- ইমান ৰ'দ ইমান বৰষুণ এনেকে মানে' নালাগে আৰু দেই মানুহবোৰ কো একদম নগুনাকতি- কৈ দিছে।
বৰষুণ দিলে মানুহখিনিৰ কষ্ট নহয়।
অঁ সেইটোৱেই মানুহখিনি এই ওলাই যোৱা তোৱে অকণমান অসুবিধা তাৰ বাদে বেলেগ একো অসুবিধা নাই। নাই দেই বৰষুণ দিলে।
উম উম।
কিন্তু মানে ৰ'দ দিলে মানুহবোৰ এনেকে ওলাইও যাব নোৱাৰে কিবা এটা কৰিবও নোৱাৰে।
নোৱাৰে মানে মানুহ- খিনি একদম দুৰ্বল কৰি পেলাই গৰমে মানে কি হয় মানুহবোৰ ঘামি ঘামি বা ৰ'দে হেৰি কৰি পেলাই।
অ এনেকে দুৰ্বল হৈ যাব। নহয় মানুহবোৰ ত মোক ক মই কি কওঁ শুনা আক- আক একদম ৰাতিপুৱা সেয়া গা পা ধুই মেলি সেয়াতো অলপ টাইম থাকিলোৱেই ঘৰতে- সিহঁতক পঢ়াও মেলো বাকী। কি কাম খিনি হ'ল হোৱাৰ পিছত আজিকালি আকৌ আমি ন নতুনকে কাম এটা লৈছে আমি ওলাই যাও গৈ পেলাই স্কু খন গাঁৱৰ আমাৰ এনেকে দুঘৰ মানত এনেকে ফিচাৰী আছে ডাঙৰ ডাঙৰ পুখুৰী কেইটামান সেইকেইটাত সাঁতুৰিবলৈ বৰ ভাল অ আমি সদায় যাওঁ সদায় গৈ পেলাই তাত হাতুঙগে
হ'লেও বেছি দুপ এনেই আবেলি টাইমত যাবা দুপৰীয়া সময়ত নাযাবা পাই
অ ফীৰ দুপৰীয়াখনত মোৰ প্ৰথম দিনা আমাৰ হেৰি হ'ল আকৌ এ এনে মাছ ধৰিলোগে পুল এটাত গৈ দুপৰীয়া দুপৰীয়া সময়তে ওলাই গুচি গ'লো নহয় মই আচলতে মাছ ধৰিম বুলি যোৱা নাছিলো
অ দুপৰীয়া সময়ত ইমান হ'লেও বেয়া যে বেয়া লাগে মানে আমাৰ মানুহৰ
অ সেইটোৱেই আৰু দুপৰীয়া সময়ত ওলাই যোৱা মানে গৈ মই তোমাক কি কৈছো মূৰৰ একদম বিষ মই মূৰৰ বিষত থাকিব পৰা নাই ঘৰ আহি পাই আকৌ একদম আৰু লগে লগে গা ধুই দিবলৈও ভয় গা নোধোৱে এনেকেও থাকিব পৰা নাই।
তোমাৰ গৰম সোমাই যাব নহয়।
অ এই গৰমটোৱে বৰ বেয়া হেৰি কৰিব তাৰ পিছত আহিয়ে সেইদিনাখন একদম ৰেষ্ট লৈছো আৰু ভাল জে তাৰপিছত-
এ ৰ'দ দিছে নহয় মানুহ মানুহৰ তাৰ পিছত খেতি কৰিবলৈ পানী- খেলি নোহোৱা হৈ যাবগে-
অ সচাকে খৰাং হ'ব বহুত খৰাং হ'ব এইবাৰ চাবাচোন-
মানে কি হ'ব গম পোৱা নাই পানী সিঁচি পেলাই খেতি কৰিব লাগিব।
অ পানী খিচি খেতি কৰিব লগা পৰিস্থিতি হবগে লাহে লাহে মানুহহোকৰ- এ বেয়া হৈছেগে পৰিস্থিতিবোৰ বৰ বেয়া হৈছে। অ
বতৰো সঁচাকে মহিমা ধৰিবই নোৱাৰি।
অ মই আকৌ হেৰি কৰিবলৈ লৈছো। এইবোৰ এই এটা দাৰ্মিকুল বুলি হেৰি আছে। এটা আনি ললো পাউদাৰ এটা- মই পাউদাৰ টো কৈছো নহয় মোৰ গৰম উঠিলে মাত্ৰকে মই সেই পাউদাৰ, ঘ টো একদম ঠিকছে গাতত সানি লওঁ
অ চেচা লাগি যায় নেকি বাওঁ
অ একদম পুৰা ঠাণ্ডা লগাই দিয়ে।
ক' পা আনিছা বাৰু তুমি?
মই অনলাইন কৰিলোঁ
ডাইৰেক্ট সানিব পৰা হয়নে নহয় জানো?
এই স'ৰু লৰাোৱালীক পাৰি কিন্তু সৰু ছোৱালীক এইটো সানিব নালাগে বেয়া। সৰু লৰা- ছোৱালীক তুমি সেইটো সনাবা। যিটো যিটো জনচনৰ আছে।
অ অ নহয় মই এনে তাৰ ভাগৰ হিমালয়া বিলাকে ইউজ কৰো বাৰু-
এই হিমালয়নাটো বহুত ভাল-
মই চাবোনৰ পৰা চেম্পু পৰা ধৰি লৈ পাউদাৰৰ পৰা চ হিমালয়ে ইউজ কৰো লৰা ভাগৰ
এ হিমালয়ে বহুত ভাল হিমালয়ে সানিছে যদি ভালেই সেইটোৱে সানি থাকা। বাকী এইবোৰ প্ৰয়োজন নাই এইবোৰ কিবা কিবি আৰু এই ধাৰ্মিকল চাৰ্মিকল এইবোৰ ধৰি লোৱা তুমি সানিলা মই- ম সানচো আমাৰ বয়স লৈকে সনসো কথা নাই। কিন্তু এই সৰু, সৰু বোকক সেইটো সানিব নোৱাৰি ছালৰ কাৰণে বৰ বেয়া নহয়। আমাৰ আমাৰ চালে সহ্য কৰিব আমাৰ চালে সহ্য কৰিব সিহঁতৰ চালে হেৰি নকৰে।
সিহঁতৰ ছাললাক বহুত কোমল ন হয় জানো এতিয়া গৰমত তোমাৰ ডাঙৰ মানুহৰ ছাল বিলাকেই বহুত কোমল হৈ যায়।
অ আৰু একদম পৰা তোমাৰ ইটো গাত উঠিব সিটো গাত উঠিব তেনেকুৱা পৰিস্থিতি হৈ যায়। যে ন। বেয়া সেইটো অ গোটেই গা বোৰ- কুমলি যায় মানুহৰ-
তেতিয়াহলে তুমি ভাবাচোন আৰু মানে লৰা ছোৱালী কেনেকুৱা হব-
ল'ৰা ছোৱালীৰ সেইটোত বৰ কষ্ট পায় দেই বেয়াও লাগে আৰু লৰা ছোৱালীবোৰ কলে চালে বেয়া লাগি যায় চাবাচোন এতিয়া সিহঁতৰ যেতিয়া একদম পুৰা ফোপাই জোপাই- কব নোৱাৰা হয় আমি এতিয়া কব পাৰো আমাৰ গৰম উঠিছে আমি কিবা এটা নিজেও ব্যয়ৱস্থা এটা কৰি ল'ব পাৰো। বোলে এইখিনিত- ঠাণ্ডা পাম সেইখিনিত ঠাণ্ডা পাম সিহঁতো সেইখিনিও নাই।
কি নাই হয় মোৰ ক'ব নোৱাৰে নহয়।
অ সেইটোৱে বৰ বেয়া লাগে সেইকাৰণে এহেতবোৰক দেখিলে-
হয় দিয়া মানে এতিয়া লৰা গৰম দিনত লৰা ছোৱালী ৰাখিবলে বহুত দিগ- দিগদাৰ হৈছে।
সচাঁকে দেই মই এতিয়া বুজি পাইছো আৰু তোমালোকে কেনেকে ইমান কষ্টৰ হেৰি কৰিছা নহয়। সচাকে দেই-
উম আৰু তাতে মানে কি হয়। এতিয়া কাৰেণ্টটো গুচি গলেতো আমাৰ লৰাই- তোমাৰ ইমান মানে দুষ্ট কৰে নহয় কাৰেণ্ট আনি দে কাৰেণ্ট আনি দে কয় মানে গৰমত নাথাকে।
অ সেইটোৱে সিহঁতেটো বুজি নাপায় ন কাৰেণ্টো গ'ল যে কাৰেণ্টটো এতিয়া নাহে বা আনিব নোৱাৰি তেনেকে। কিন্তু আ আমি হলে সেইটোয়ে মানে পাৰো আমি ইয়াতে। অ হ'ব এইটো ৰোমত আমাক গৰম উঠিছে আমি ৰাস্তালে অকণ ওলাই যাওঁ। সিহঁতৰটো সেইটোও নাই। সেইকাৰণে কষ্টটো বেছিক কাহে আকৌ সিহঁতে।
তাকে মানে। তেনেকে ভাবিছো আৰু মানে কেনেকে সোনকালে ডাঙৰ হয় ভাত তোমাৰ বনাম হে বনোৱা নাই। মানে এই ভাইটি আহিছে মোৰ ভাগৰ।
অ সি কেতিয়া আহিলে?
সি এতিয়া আহিছে।
অ ভিনি সেকৰ লগত আহিলে?
অ ভিনি হেক লগত আহিলে মানে সি আমাৰ এই বোকা দি থৈছে পথাৰত। তাৰ পিছত আজি তোমাৰ ৰোৱনী গ'ল তোমাৰ ৰোৱনী কি কৈছে চাৰিশ টকাকে হাজিৰা। কঠীয়া সাত আশী ৰুলে মাত্ৰ দুজনী মিলায়।
অ
তাৰ পিছত কাইলে মানে ভাবিছো।
অ সেইটোৱে যাবা যাবা। অকমান লাগি মেলিও দি থাকিবা বুকত মানে একোৰাহে হেৰি হৈ থাকিলেও বেয়া হ'ব নহয় গৰমটো লগত। নিজকে অকমান মিলাই মেলি থাকিব লাগিব।
অ সেইটো কথাটো হৈছে।
আৰু এই মিলাই মেলি থাকিলেহে আৰু দুদিনমান এনেকে তুমি মিলি থাকিব পাৰিবা। সেইটোৱে আৰু এইটো এনেকে এডজাষ্ট কৰিবই লাগিব বাৰু মানুহে।
নহ'বা উপায় নাই নহয় আৰু কথাটো কৈছো এফালে আনি এফালে দিয়াহে হৈছে। একোতো কাম নহয়। একে কথাই ন এফালৰ পৰা পাঁচশ টকাকে আনি এফালৰ পৰা চাই। ইফালে চাৰিশ টকাকে দিবলগীয়া হৈছে।
অ সেইটোৱেই সেইটো ভাল নহয়। মানে এ সমানেই আৰু তোমাৰ ক
অ সমানেই আৰু এতিয়ো এফালেতো কথা কৈছো। এজনে চাৰিশ এশ টকা কি পাঁচশ টকাহে হৈছে এফালে আকৌ এদিনতে আঠশ টকা দিব লগগীয়া হৈছে নহয়
অ সেইটোৱে সেইটোৱে উপায় নাই আৰু কি কৰিবা।
কি কৰিবা সেইকাৰণে বোলো ভাবিছো আৰু যিদিন মানে এদিন হওঁক দুদিন হওঁক গৈ দিলেও অকদ মানে হাই হ'ব।
অ সেইটোৱে সেইটয়ে অকমান অন্ততঃ আ মানে তোমাৰ নিজেও অকমান সকাহ পাবা নহলে তোমালোকৰ এই চব ফালৰ পৰাই কষ্ট হব ন
অ চব ফালৰ পৰাই কষ্ট হয়।
তাকে আজি ভাতৰ লগত কি বনাম বুলি ভাবিছে?
ভাতৰ লগত তোমাৰ এই মাংস অকণ আনিবলৈ গৈছে।
অ আহ ৰান্ধা ৰান্ধা দিয়া।
ঠিক আছে মন নেযায় এতিয়া মানে কি কবা আগ অ হেৰি ভাইটি আহিছা আকবা কেতিয়া কাইলৈ ৰাতিপুৱা যাবগৈ যে।
উম নহয় সেইটোতো তাগে নিও কিবা এটা ভালকে খুৱাব লাগিব।
উম আৰু মানে যিমান লোক অ তাৰো মন যায় নহয় যিমান ল খালী ভাগকেইটা আমাৰ হলে কথা নাই। মই তোক গৰমত পানী দিয়া ভাতে ভাল পাওঁ।
এ ময়ো দেই সেই পানী দিয়া ভাত বুলি ক'লে আমাৰ প্ৰায় এতিয়া।
উম তোমাৰ পানী দিয়া। ভাত তোমাৰ আলু গুটি পুৰা পিটিকা হ'ব লাগে বইল কৰাটোতকৌ
অ আৰু তাতে একদম সোণত খগা চৰা নিচি। নিচিনা হয় যদিহে তোমাৰ মাছৰ, পিটিকা অকণ থাকে।
হে নকবাই আৰু মইতো কেতিয়াবা চাটনিয়ে বনাই লওঁ মাছৰ ডাঙৰ মাথাই চাটনি- থাকিলে মানে মাথা
অ অ অ, খাবলৈ বৰ ধুনীয়া লাগে আকৌ দেই তেনেকে- অ এই তেনেকে খাবলে ভাল- ময়ো দেই ময়ও সেইটো খাই ভাল পাওঁ। আমাৰ ক কাষৰ ঘৰ বৌজনীয়ে বনাই ইমান ধুনীয়াকে বনাই নহয় খাই কিন্তু বৰ -
ময়ও খাই ভাল পাওঁ কিন্তু কিছুমানে বেয়া পায়
বেয়া পায় বেয়া পোভো আৰু অ সেইটোৱেই দিয়া তুমি তেতিয়া ৰন্ধা বঢ়াত লগা
উম ঠিক আছে ঠিক আছে ফোন এ এটা কৰি পেলি খা খবৰ এটা ল'বা আৰু মাজে মাজে।
ল'ম ল'ম ল'ম খা খবৰ লৈ থাকিম দিয়া। ঠিক আছে ঠিক আছে।